অ অ এতিয়া শুনিছো আহ
উম
কি কৈ আছা
এয়া বৰসবালে গৈছো তাকে আহি পানি বহি আছো ভাগৰ লাগিছে
অ অ খোৱাবোৱা হ'ল
অ অ হ'ল তাতে খালো খালো আৰু
অ মই এনে শুই আছিলো ভাত পানী খাই আহি
অ অ
বাকী ভাল নহয়
উম উম ভাল তোমালোকৰ
উম ভালে ভালেই এবাৰ হুঁচৰি নাই
হুঁচৰি এবাৰ আমাৰ তেনেকুৱা নাই অ দল
অহ
তোমালোকৰ তাত
আমাৰ প্ৰত্যেকবাৰে মাৰেই নহয় আমাৰ আমি মাৰিলো এবাৰ এবাৰ তোমাৰ দু তাত তিনটা বজালৈকে মাৰিলো ৰাতিপুৱা
অ ৰাতিপুৱা ৰাতিপুৱালৈকে মাৰিছা একদম
অ মানে কি হয় আমাৰ চববো ধৰ কৰ্মক লৈ ব্যস্ত দাদা বিলাক দাহঁত বিলাকে আৰু ইমান দিন চুটি নাপায় ন তাৰপিছত মানে সেইটো কাৰণে আমি দুদিনতে শেষ কৰি দিলো আও আমাৰ ডাঙৰ হুঁচৰি সৰু মানে দুটা
অ
সৰু পোৱালিখিনিও মায়ে ডাঙৰ মানে ধেৰ আমাৰ সৰু ল'ৰা ছোৱালীখিনি সত গোটেই গাঁওখন মায়ে আও
অ অ
হয় পিছে আমিও মাৰিলো তাৰ পৰা মানে সিহঁতি মানে সৰু সোপাও ৰাতি মাৰিছে মানে ত ভাগৰক খেল কথা নাই মানে
উম সৰু পোৱালি পৰা এনো অ সিহঁতৰ এনো বেছি ফুৰ্তিটো
অ বিলাকো আহিছে গোটেইসোপা
উম উম ভাল লাগে তেনেকে মানে ৰাতি চব মিলি মাৰিলে আৰু সৰহ হলে বেছি ভাল লাগে ন
উম ভাল লাগে আৰু মানে আমাৰ চববোৰ আহে ধ এতিয়া আমাৰ ওচৰৰ বৰমাহঁতৰ ঘৰৰ চাৰিটা পাঁচটা আহিলে বা মই কমচে কম মানে চাৰিটা থাকেই আৰু চবৰে ঘৰেঘৰে কিমান খিনি হয় আৰু মানে সৰু চোতালৰ নোযোৰেই
আমাৰ আক তোমাৰ সৰু সৰু আকৌ চাৰিটা পাঁচটা এনেকে আহে এটা দলতহে
অ এ সেনেকে ভাল নালাগে আক তোমাৰ এতিয়া ধৰা মন মনটো খুলি ধৰা এবছৰৰ মূৰত এবাৰহে মানে ধৰা বছৰেকৰ মূৰততো এবাৰহে আহে বিহুটো ন সেইটো কাৰণে ধৰা ধুনীয়াকে সেৱা এটা কৰিবলৈ পালে মনটোও ভাল লাগে তোমাৰ
সেইটোৱেতো অ
আমাৰ আক এ মানে কি হয় নিজৰ গাঁও হুঁচৰি এটা থাকিলে তোমাৰ কিবা এটা জমনি কৰিব সেৱা কৰোঁতে কাৰোবাৰ বিয়া এখনকে হওক কাৰোবাৰ ছোৱালী এজনী সি সোনকালে দৰা পাওক এনেকুৱা নহয় জানো
উম আশীৰ্বাদ দিব তাতে
অ সেইটোয়ে কৈছো
উম
এনে ভাল লাগে কিন্তু এতিয়া ধৰা আতৰ পৰা আহিলে সেইবিলাক ইমান ভাল নালাগে ন হয় আৰু ধৰা গাঁওৰ হুচৰি এটা থাকিবও লাগে
আৰু গাঁৱত মাৰিলে তোমাৰ এনেই মানে হেৰি কি বুলি কয় পইচা অকণমান মানে মানুহ চাই পিনে অকণমান হেৰিও কৰে ভাল লাগে ন চবৰে ঘৰত সোমাই পাওঁ মানে যোনে দিব পাৰে তেনেকুৱা ঘৰত অকণমান তোমাৰ বেছিকেও লয় এনে মানে এতিয়া ফুৰ্তিতে লয় আৰু
অ সেইটোয়ে এতিয়া আৰু কিছুমানে ক'ব পাঁচশ টকা দিলে নহব এহে জাৰ লাগিব তেনেকুৱা আৰু দুইটা এতিয়া ধৰা তুমি গা আত ত' আঁতৰ পৰা তুমি এ মানে ধৰা হুঁচৰি এটা আনাচোন তুমি পাঁচ হাজাৰ খোৱাই বোৱাই পাঁচ হাজাৰ ছহেজাৰ এটা নিদিলে নহয় চোন
নহয় নহয় এবাৰ তোমালোকৰ তাত
এবাৰ তোমালোকৰ তাত হেৰি হয় নহয় হেৰি কি মানুহৰ বিহু দিনাখনি বোকা খেল
অঁ হয় হয় আমাৰ সেইটো আছে বাৰু দেই তোমালোকৰ আছেনে সেইটো
আছে আছে আমাৰা তাতো আছে
অ' এইটো বাৰু প্ৰত্যেকবাৰে খেলে বাৰু দেই বোকা খেলটো ইঅ ভাল লাগে চাই পেলাই যেনেকে বগুৱাই দিব অ
অ বোকা খোপা তে উম আৰু তোমাৰ ঘৰৰ ভিতৰত সোমাই থাকিবা একদম বিচাৰি বিচাৰি নিবহি।
অ বিচাৰি নিব তোমাৰ আকৌ কি পানী ঢালিব তাত। ত টিং চিং নি আঐ ঘূলি লবা আও
আৰু তোমাৰ চাবাচোন সেই মানুহৰ বিহু দিনাখনি মানে বোকা অকমান অলপ বৰষুণটো অকণমান পৰে মানে বোকা খেলিবলে
অ অকমান অলপ দিয়ে সচাকে মানে চাওঁ দিয়ে প্ৰায়। মানে বিহুতোতে দিয়ে বৰষুণ যাক।
অকমান হলেও মানে থাকেই আৰু
সেইটোয়েটো মই বোলো এইবাৰ বিহু খাবলৈও নাহিলা তুমিয়ে এপাকো মই বোলো কিনোহ'ল বোলো আজি
তই তেতিয়া গাটো ভাল নাছিল অ বিহু ত কটোৱা নগ'লো এবাৰ
অ হয় অ এটা পিঠা বনালা নাই বিহুত
অ' বনাইছিলো মই তেনেকে বনোৱা নাই বাৰু গা ভাল নাছিলে যে মায়ে বনালে বেছিভাগ।
অ মই এইবাৰ আমাৰ খুৰী বনাবলৈ অসুবিধা হৈ থাকিলে মইে আকৌ বনাব লগীয়া হ'ল গোটেইবোৰ বনালো আও মই বগা পিঠা বনালো মালপোৱা গুড়ৰ পিঠা নিমখীয়া পিঠা তিলৰ আৰু নাই। কলাৰ লাডু তাৰ পিছত সেয়া বনালো আৰু গোটেইখিনি।
উম বনালা।
উম বনালো আও বাকী আলহী আলহি চালহী নাহি নাহে জানো বিহুত এতিয়া তুমি শুদা তুমি ধৰা পিঠা এবিধটো বনালে নহ'ব।
অ আৰু বিহুৰ দিনা তাৰমানে আলহী আহিলে তোমাৰ বিস্কুট বা চানা এনেকুৱা চাহ দিবলৈ বেয়াও লাগে
বেয়া লাগে বিহুৰ সময়ত পিঠাটো আৰু বেছি ভাল আও
আ বিহুতোত আৰু পিঠা বনাই অ নেখাও আৰু গোটেই কেইটা দিলেহে ভাল লাগে মনতো চাবাচোন।
অ' অ' নহ'লে উকা উকা লাগি থাকে এই প্লেটখন
নাই এইটো পিঠা বনোৱা হলে ভাল আছিলে আমুক তামুক
অ
সেইটো কাৰণে
উম নাৰিকলৰ লাডটো খাই ভাল পাওঁ বাৰু দেই।
অ লাডুতো নাথাকে ন চবেই খাই ভাল পায় একদম আও
অ আৰু মানে তুমি প্লেটত খাবাচোন গোটেইকেইটা মানে বেলেগ এটা নাখালেও নাৰিকল লাডুটো
চবে খাই অ কি মানে মিঠাটোৰ কাৰণে খাই ভাল পায় কিন্তু চবৰে, ভাল লাগে নাইকল লাডুটো চবেই বনাব নাজানে যোনে মানে বহুত ধুনীয়াকে চুজিটো কিছুমানে আকৌ বেছি গুৰি কৰি লয় নহয় বা নাৰিকলটো পুৰা মিক্সিত মাৰি লয়। চেনীতটো মাৰি লয় তেতিয়া সেইটোত বেছি ভাল লাগে।
ভাল লাগে অ, আৰু কিছুমানৰ নাৰিকলৰ লাডুতো তোমাৰ চাবাচোন অকমান ৰঙচোৱা টাইপৰ হয় আৰু কিছুমানতো তোমাৰ ব বগা হৈ থাকে চফিত বগা হৈ থেকে।
যিড়ভাল লাগে বগাতো মানে সেইটোয়ে নাৰিকল খিনি নাভাজাকে, কিছুমানে মানে বনাই মানে হেৰি কয় মানে ভাজে কিছুমানে কেৰাহীত ভাজে মানে সেইটো ৰঙচুৱা হৈ যায়। কিছুমানে কুকাৰত বনাবোৰ মানে অলপ হেৰি হৈ থাকে বগা হৈ থাকে।
আৰু আমাৰ তোমাৰ গাঁৱলীয়া জেগাতহেবোৰ পিঠা বনোৱা আজিকালিতো তোমাৰ হেৰিত নগৰত তোমাৰ পিঠা কিনিবলেহে,
অ তুমি এতিয়া অৰ্ডাৰ দি দিলে হ'ল পিঠা চল্লিছটা এশটা লাগে তোমাৰ পেকেটিং দি থৈ যাব সি, কিন্তু তুমি কিনাটোতকে তুমি ঘৰত ঢেঁকীত খুন্দি পিঠা গুৰি পিঠাটো বনাবা কিমান বেলেগ চাবাচোন।
অ
চব বেলেগ বেলেগ। অ সেইটোয়েত এতিয়া কিছুমানেতো কিনা কিনিয়ে আনে ঘৰত সময় নাই বনাবলে।
উম,
কিনিলে কিন্তু সেইটোতকে যে এইটো কিমান তুমি কিবা এটা পালাও তাৰ পৰা। তুমি ঘৰতেল তুমি ধৰা ঘৰতে আনি বনালা সেইটো তোমাৰ। ভাল হল কিন্তু তুমি দোকানত কি কি মিলাই দিছা নো কেনেকে জানিবা।
অ আৰু তোমাৰ ঘত মই পিঠাগুৰি খুনিবলৈ যোৱা কেইদিন সেই কেইদিন এনেও ভাল লাগে ন,
অ আৰু তুমি যেতিয়া চবে পিঠাগুৰি বোৰ লৈ লৈ আহিব কথা ইটো সিটো উলিয়াই। হাঁহা মেলা হয় ন সেইখনণতে ফূৰ্তিঅকন কৰা হয় আৰু
উম ঢেকি মাত শুনা যায় ন সেইদিন ভালে তেতিয়া মানে বিহু বিহু লাগিয়ে যায় আৰু মানে।
যায় চ বৰ গাত আকৌ জেতুকা ল'ব জেতুকা লোৱা ভাগে
অ
ভাল লাগে তই গৰু বি গৰু বিহুৰ দিনাও ভাল লাগে চোন গৰুক গা চা ধুৱাই মেলি
ভাত বনাই
উম চাহ বনাবা দেই সেয়া ত মাছৰ পানীয়েদি ভৰি থৰাব বিচিব তাৰ পিছতহে মানুহে বিছে।
উম তাকে।
ত বহুত ভাল লাগে এইবোৰ পৰম্পৰা মানে আগত এতিয়া যেনেকে চলাইছে এতিয়া চেল থাকিব লগা ন হল বুলিয়ে মানে মানুহে এৰি দিব দিব নালাগে আৰু।
উ আচলতে আমাৰ গাওৰ সমাজত সেইবোৰ আছে। আ বাৰু এতিয়ালৈকে কিন্তু নগৰতহে লাহে লাহে লাহে মানে তোমাৰ নাইকিয়া হৈ হৈ
নাইকিয়া হ'ব বেছি দিন নাই এতিয়া আমাৰ গাও বুলিহে আছে নহলে নগৰ হলে কত তুমি এতিয়া বিধা গাঁৱত আছা কাৰণে বাচ ভা বিহু হুঁচৰি ৰাছা কাৰোবাক ঘলে গৈ তুমি তাৰ বিহু বুলিয়ে এপাক গৈছা। নগৰত মানুহ কাৰ ঘলে যাব নিজৰ ঘতে নিজে খাব মেলিব যে হ'ব আৰু।
উম আৰু নগৰত মানুহে তোমাৰ চাবাচোন আলহী গলে বেয়াহে পাই কিছুমানে মানে মানে খৰচ বাঢ়ে। তি মানে নিজৰ মানে হেৰিটোহে চাই।
নিজৰ মানুহকেইটা গলে একো নহয় যদি তুমি বেলেগ আলহী লৈ যোৱা সেইটোত মানে অকমান বেয়া তাতো মানে দে ধৰিব পাৰি আৰু।
উম উম
এই বস্তুতটো হবলে দিব নালাগে ন যোন নাযাও ন বিহু বুলিহে গৈছে। এতিয়া কিছুমানে তোমাৰ বস্তু দিব লাগে বুলিয়ে বেয়া পাই যাবলে।
সেইটোৱে এতিয়া আমাৰ গাঁৱলীয়া টো তোমাৰ যিমান দিন থাকিলে একো হেৰি বেয়া নাপায় আৰু ৰাখিবহে। আৰু কেইদিনমান থাক আৰু কেইদিনমান থাক বুলি।
উম
নগৰত গ'লেও নে তোমাৰ সেইটো মানে শুশ্ৰূষাটো নোপোৱা নাপায়।
এই ঘৰৰ নিচিনা তুমি এনও নোপোৱা মানে অশান্তিহে পাবাকে গৈ।
উম উম তাৰপিছত সেই সেই পাতে নাই বিহু মেলা চেহু মেলা পাতে নাই তোমালোকৰ তাত
আহ।
বিহু মেলা পাতে নে নাই?
পাতে পাতে আমাৰ এই লাহুলিয়ালত পাতে নহয়।
অ,
আমাৰ ইয়াত প্ৰত্যেক বাইয়ে পাতে বাওঁ বিহু মেলাটো
উম আমাৰ তোমাৰ বহাগী বিদায় পাতে আৰু
অ আমাৰ পাতে আমাৰ হেৰি ইয়াত কৰ্মশালাও হয় নহয়।
অ।
চব পাতে ইয়াত আমাৰ মানে সেইটো ইমান দিগদাৰ নাই মানে।
উম ঠিকে আছে পাতিব লাগে ন?
এইটোয়েইটো পৰম্পৰাতটো চলাই থাকিব লাগে আৰু বিহুতটো হ'ল বুলি যে এৰি দিব লাগে সেইটো নহয়।
উম আমাৰ তোমাৰ যোৱা বছৰ হেৰি বহাগী বিদায় ত ৰবি শৰ্মা মাতি ছিলে। অভিনেতা যে।
উম
তেওঁ আহিছিলে
অ।
তাৰপিছত তোমাৰ বিভিন্ন ধৰণৰ খেল খেলাইছিলে হেৰি যোন বোৰ বয়স তেওঁলোকক খেলাই ছিলে মানে ডেকা বিলাকে খেলা নাই আৰু বানপানী কাবাডী দৌৰ এনেকুৱা বিভিন্ন ধৰণৰ খেল খেলাইছে আৰু।
অ এ এই বোৰ ভালে খেলিলেও।
উম
স্বাস্থ্যও তোমাৰ ভালে থাকিলে অকমান। খেলিলা মেলিলা। মানুহ বিলাকৰ লগত চিনাকি হলা অকমান ফূৰ্তি কৰিলা।
উম সেইতোয়ে নহ'লেনো মানুহেনো ক'ত সময়ত।
অ বিভিন্ন ধৰণৰ মানুহক লগ পালা ন কথা বতা পাতিলেও মানুহৰ মনতো বহুত ভাল লাগে নহয়।
তাকে উম। কাতি বিহুত আহিবা এবাৰ।
অ বাৰু যাম যদি একো নহয় আও। আজিকালি কি তুমি যাম বুলি ভাবি থাকিব নোৱাৰা তেতিয়াহ লেঠাবোৰ ওলাই। মানে সময় উলিয়াই পুতুককে যাব লাগিব।
উম কেতিয়া আপানে কি গললে আকৌ গমেই নাপা ন?
অঁ। তাকেহে ঠিক আছে বাৰু হ'ব দিয়া।
অ অ হ'ব দিয়া।
অঁ।